হেল্ল' হেল্ল'
অবিষ্ণু
হেল্ল' অ হৰজ্যোতি
অহ
কি খবৰ অ তোমাৰ
ভাল তোমাৰ
অহ ভালে আছো পিছে কি কৰি আছা এতিয়া
এনে আছো নো ৰবা তুমি তোমাৰ কোৱাচোন
অ ময়ো এই অফিচৰ পৰা আহি এই চাহ একাপ খাই বাহিৰত ওলাইছো
হয়, হয়, হয়
এইয়া সৰু যদি মই তোমাক এটা কথা সুধিব লগা আছিলে সেইকাৰণে ফোন কৰিছিলো
অ কোৱাচোন
হেল্ল' অহ এই মই শুনিছিলো যে হয় হয় মই শুনিছিলো যে তোমাৰ ভন্টিয় কিবা এ পি এছ চ ৰ ইটো কৰি আছিলে ন কচিং মানে দিয়াৰ কচিং কৰি আছে আৰু তোমাৰ এ পি চিয়ে ভণ্টিয় এ পি চি দিয়াৰ কাৰণে প্ৰস্তুতি কৰি আছে বুলি শুনা পাইছিলোঁ
হয়, হয়, হয় কৰিছিলে মানে তাই এবাৰ দিলে ত' ভাল নহল ত' এইবাৰ তাই আৰু ট্ৰাই কৰি আছে ৰবা
অ আগৰবাৰ দিছিলে নেকি
হয়, কিন্তু ভাল নহল ত' আৰু এবাৰ ট্ৰাই কৰিব এইবাৰ
অ মইতো এইবাৰহে মানে দিব বুলি শুনিছিলো অ পিছে ক'বাত কি কচিং চেণ্টাৰত জইন কৰিছে নে এনে ঘৰতে নিজে পঢ়ি আছে
কচিং লৈছে ৰ'বা তাই আৰু নিজৰ ফালৰ পৰাও তাই পঢ়ি আছে
হয় হয় এ নহয় তোমাৰ ভন্টি পঢ়াত ভাল ন আৰু আজিকালি যিহেতু তোমাৰ সেই খোজ দিয়া ব্যবস্থাটো নাই বিশেষকৈ
হয়,
ভালদৰে পঢ়িলে পাবও পাৰে সেইকাৰণে মানে চেষ্টাটো কৰি থাকিব দিয়া
হয় কিন্তু কষ্টতটো বহুত হয় অ মানে অহা যোৱা কৰা কচিঙত যোৱা আৰু ফিজ বহুত
হয় হয় কচিং চেণ্টাৰ অ সেইটো গম পাও এই আমাৰ দাদাৰ ল'ৰাটো টিউচন মাত্ৰ তোমাৰ চাইন্স চাবজেক্টৰ তোমাৰ তিনিটা চাবজেক্টৰে তোমাৰ দহ হাজাৰকে লয় মান্থলি ত' কোচিংৰ আৰু তোমাৰ এপিচি লেবেলৰ কচিং যিবোৰ হয় কচিং চেন্টাৰত যিবোৰ হয় কচিং কৰাই ইহঁতেতো বহুতে পইছা লয় আৰু
সেইটোৱেটো আৰু মানে আমাৰ ঘৰৰ পৰা কচিং কেন্দ্ৰত দূৰত ত অহা যোৱাটো তাৰ অসুবিধা বহুত
অ তোমাৰ ডিউটি থাকে নাথাকিলেতো তুমিয়ে অহা যোৱা মানে কৰি দিয়া আৰু
অ ডিউতি নাথাকিলে আনা নিয়া কৰিব পাৰি কিন্তু ধৰি লওক মোৰো ডিউটি থাকে তাই তেতিয়া অকলে অহা যোৱা কৰিব লাগে
অহ তাকেইটো সেইটো সমস্যা হয় সেইটো বাৰু কিন্তু তাই এ কৰি আছে যে মই শুনিও হয় হয় তাই চেষ্টা কৰি আছে ভালে আৰে হ'ব তাই ফল পাব হয় কি কৈ আছিলা
হয় বাৰু সেইকাৰণে দিগদাৰ হয় টাইমটো নিমিলে কেতিয়াবা ধৰক ৰাতিপুৱাই ক্লাছ থাকে ৰাতিপুৱাই মাতি দিয়ে কেতিয়াবা ইভিনিং থাকে ইভিনিং মাতি দিয়ে মানে একজেক্ট টাইম এটা নাই আৰু যে এটা টাইমতে যাব লাগিব
অ মানে ছিষ্টেমটো ইিহঁতৰ চেঞ্জ হৈ থাকে টাইমিংটো মানে এইটো নহয় আৰু সদায় একে টাইমতে নহয় ৰাতিপুৱা গধূলি সেনেকুৱা ধৰণৰ হৈ থাকে ন ঠিকে আছে বাৰু কষ্ট কৰি আছে তাই যিহেতু আৰু এই এ পি এ চিৰ আ, তোমাৰ যিবোৰ অনলাইনত পায় কিতাপবোৰ সেইবোৰতো আ, বহুত হেভি, হেভি কিতাপ ন? হেল্ল' অহ এই পি এচ চিৰ কাৰণে যিবোৰ যে অনলাইনত দ তোমাৰ কিতাপবোৰ পায় যে সেই কিত-কিতাপবোৰ টো তোমাৰ বহুত দাম-দামটো
অহ, বহুত আৰু ব-বিচাৰিও নাপায়, বহুত বিচাৰিব লাগে।
দোকানতো নাপায়ে চাগে?
নাই, বা-ভন্টিয়টো অনলাইন অৰ্ডাৰ কৰি কিছুমান লৈছে।
হয় হয়।
আৰু ব্য-ব-বিচাৰিও মানে পোৱাতো জেগাত নাথাকেই। বহুত ষ্টৰো গ'ল, দোকানো গ'ল, দোকানতো নাই। তাৰ পিছত কিছু কিছুমান অনলাইন কৰি কেনে লৈছে।
অহ। তাকেতো য'তে ত'তে পোৱা নাযায়, তাৰমানে মই সুধিলোঁ কিয় এই, এহ, অহা মাহত মোৰো এটা এক্জাম আছে, এনট্ৰেঞ্চ এক্জাম এটা আছিলে ত' মই কিছুমান, আহ, কিতাপ, আহ, চাব লগা আছিলে কিন্তু তো মই বিচাৰি পোৱা নাই। মই শুনিলোঁ যে তোমাৰ ভন্টিয় এ পি এছ চিৰ কাৰণে প্ৰিপৰেচন কৰি আছে ত' তাই চাগে আনি পঢ়িব পাৰে কৰবাৰ পৰা হ'লেও। মই সেইকাৰণে ফোন কৰিছিলোঁ তোমাক যে এহ দুখনমান সেই তোমাৰ জেনেৰেল আৱেৰ আৰু জেনেৰেল চাইঞ্চ এপটিটিউড সেনেকুৱা ধৰণৰ সেই কিতাপবোৰ থাকে নহয় অনলাইনত বহুত, মই সেইবোৰ ত মানে পোৱাই নাই। ষ্টফচ আউট অফ ষ্টক, আউট অফ ষ্টক হ'ল বুলি মানে মে দেখুৱাই আছে মানে ষ্টক ফিনিছ হ'ল, এহ এতিয়ালৈকে আহি পোৱা নাই সেনেকুৱা ধৰণৰ দেখুৱাই আছিল সেইকাৰণে মই ভাবিলোঁ যে, যদি আছে তোমাৰ ভন্টিৰ লগত মই আনি কিনে তোমাৰ ফটো কপি কৰি কিনে মই ল'লো হয়, অৰিজিনেলখন অ', তোমাৰ ভন্টিৰ লগতে থাকিল হয়, ফটো কপিত লৈ আনিলো হয়, বুলি মই ভাবিলোঁ।
অ', হ'ব বাৰু মই ভন্তিক সুধি চাম ভন্টি যদি ক'ৰবাৰ পৰা পাই মই তোমাক ওলাই দিম দিয়া আৰু নহ'লে মোৰ কোনোবা চিনাকি আছে তুমি মোক কিতাপৰ নাম দু
হয়, হয়, হয়, হয়, হয় ঠিকে আছে, ঠিকে আছ মই সেই-সেইটো, সেইটো ক'বৰ কাৰণে ফোন কৰিছিলো আৰু বাকী তোমাৰ সকলো ভালনে ঘৰত মা দেউতাহঁত?
অ', ভাল অ', ভালেই দিয়া।
অ', ভালে আছো, আমিও ভালে আছো।
ঘৰ ইয়াতে বনাই আছে ন? ত' তাৰে প্লেনিং কৰি আছে ৰ'বা অলপ মানে ক'ত, কি
অ', মানে আৰম্ভ কৰিলা নে আৰম্ভ কৰিম মানে কৰিবা?
মানে আৰম্ভ হৈছে তোমাৰ ৰা, আধা কাম হৈছে। এতিয়া আৰু অলপ কাম আছে বনাব লগা।
অ', আ, আজি হয়, হয় এই মানে বৰষুণৰ কাৰণে কৰিব পৰা নাই চাগে ন?
হয়, হয়।
একেদিন যে সদায় বৰষুণ দি আছে তুমি ঘৰৰ কাম কেনেকে কৰিম বুলি ভাবিছা যে বৰষু যেতিয়ালৈকে অ বৰষুন যে তেতিয়ালৈকে একেবাৰে মানে তোমাৰ ৰৈ নাযায় যেতিয়ালৈকে ষ্টপ হৈ নাযায় তেতিয়ালৈকে তুমি ঘৰৰ কামটো নকৰাই ভাল
ন আৰম্ভ কৰিয়ে দিলো ন এতিয়া মানে আধাতে কামতো ৰৈ থাকে
হয় হয় আৰু এই বস্তুবোৰৰ আহ মানে কি চাব তোমালোকে চিধাই সেই আহ ইটা ভাটিৰ পৰা ইটাবোৰ আনি আছা নে সেই দোকানৰ পৰা লৈ আছা
নাই এতিয়াতো বৰ্তমান দোকানৰ পৰাই লৈছো কিন্তু দেউতাল দেউতাই কৈছে আৰু যে তাৰ পৰা আনিল অলপ কমত
হয় হয় হয় মানে ইটা ভাটাৰ পৰা আনিলে কি হয় সেই গাড়ীৰ খৰচ টো আৰু যিটো গাড়ীৰ খৰচ লয় ন সেয়াতে দু দোকানত আমি যিটো দোকানৰ পৰা আনো সিহঁতে গোটেই মানে এ হিচাপ নিকাচ কৰি লয় যে ইটা ভাটৰ পৰা ইয়ালৈকে আহা গাড়ীৰ খৰচ কিমান হ'ব মানুহৰ লেবাৰৰ খৰচ কিমান হ'ব গোটেই প্লাছ কৰি কিনেহে আমাৰ পৰা পইচাটো লয় ত তাৰ পৰা ইটা ভাত তাৰ পৰা যেতিয়া আমি আনো তেতিয়া সেই এই এইখিনি তোমাৰ খৰচ খিনি নোহোৱা হৈ যায় ন একদম স এইখিনি নোহোৱা মানে তোমাৰ বহুতেই সকাহ হয়
নাই বস্তুৰ দাম এনেও বহুত বাঢ়ি গৈছে
সেইটোতো হয়ে দিয়াচোন বহুত বাঢ়িছে
মানে ঘৰ এটা বনোৱা মানে মানে এ বহুত চিন্তা কৰিব লগা হৈ গৈছে
তাকেতো
ত' তথাপিও দেউতাক সাহস কৰি লাহে লাহে বনাম বুলি ভাবিছে আৰু কি বা হয় কিন্তু এতিয়া বৰ্তমান বৰ্তমান বতৰৰ কাৰণে বস্তুটো ৰৈ আছে
হয় হয় বতৰত ঠিকে নাই নহয় কেতিয়া বৰষুণ আহে কেট এতিয়া ৰ'দ ওলাই ঠিকেই নাই এ সেই বতৰত তোমাৰ কাম কৰিব মানুহে কেনেকে কৰিব কোৱাচোন
অম আৰু মানুহ আহিবও নিবিচাৰে
তাকেতো আৰু সেয়ে এতিয়া বতৰটো ভাল নোহাৱালৈকে আৰম্ভ কৰিছাই যিহেতু এতিয়া কৰিবতো লাগিবই ন এতিয়া নহ'লেও তোমাৰ দুদিনমান পিছৰ পৰা হ'লেও কৰিব লাগিব ঠিকে আছে যদি সেনেকুৱা কোনোবা চেহ মানে এই মানুহ কোনোবা সেনেকুৱা চিনাকি আছে নেকি যৰ পৰা তোমালোকে সেই বস্তুবোৰ আনিব পাৰা? যদি সেনে কোৱা মানুহ চিনাকি নাই যদি ম-মোৰ লগত এজন চিনাকি আছে কিন্তু মোৰ আগৰে চিনাকি এজন আছে সেই ইটা ভাটাতে কাম কৰি ইল আগতে
অহ, মানে আমাৰ ঘৰৰ ওচৰতে এখন দোকান আছে, এতিয়া বৰ্তমান তাৰ পৰা লৈ আছোঁ। অহ, কাৰণ এতিয়া বস্তু কামটো আৰম্ভ হোৱা নাইতো ত অকমান অকণ কনকে নি জমা কৰি লৈছোঁ, যেতিয়া একবাৰে আৰম্ভ হ'ব তেতিয়া মানে তাতে অভাৱ নহয় বস্তুটো।
অহ ঠিকে আছে। আৰু যদি বা সেনেকুৱা তুমি দেউতাৰ লগত আলোচনা কৰি ল'বা যদি বেছি বেছি বস্তুবোৰ লগা হয় ন তুমি দোকানৰ পৰা কিনিলে তোমাৰ বহুত মানে খৰচ হয়, জানাই এইটোতো। যদি ব-বেছিক কে লগা বেছি কামতটো হৈ থাকিব বুলি ভাবা তেনেহলে সেই মানুহজনৰ লগত মই লগ ধৰাই দিব পাৰিম। তেওঁ তোমালালোকক বহুত কমতে কৰাই দিব পাৰিব।
হ'ব মই দেউতাৰ লগত কথা পাতি চাওঁ, তাৰপিছত মই তোমাক জনাম। তুমি মোক এদিন লগ কৰাই দিলে হ'ল মই কেতিয়া কথা পাতি ল'ম।
হয় হয়, ঠিক আছে বাৰু। এই সেইকাৰণে দিয়া বা মই সেইকাৰণে ফোন কৰিছিলোঁ যে তোমাৰ, অহ, ভন্টিৰ সেই কিবা কিতাপবোৰ যদি আছে মই সেই ফটো কপি কৰি ল'ম আৰু ঘৰ বনোৱা খবৰটো শুনিলোঁ ভাল লাগিল, বনাই আছা যিহেতু আৰম্ভ কৰি দিয়া। দিয়া পিছে ঠিকে আছে ন বাকী সকলো? হেল্ল'। হেল্ল'।
অ'।
অ', দিয়া, ঠিকে আছে দিয়া, অ', অ', মই ৰাখিছো নহয় অ'। অ', অ', ঠিক আছে হ'ব দিয়া অ', ঠিক আছে হ'ব হ'ব। দিয়া ৰাখিছোঁ।
হেল্ল'।
অ', দিয়া ৰাখিছো দিয়া হা।